হেল্ল'
আহ কি খবৰ?
অ ভালেই কি কৰি আছা?
হে একো কৰা নাই মই মানে হেৰিত গৈছিলো আহ মানে তোমাৰ বজাৰত গৈছিলো অলপমান আগতে আহি কেনে এতিয়া আৰু ৰেষ্ট লৈ আছো।
অ খবৰ বাতি কেনে
খবৰ পাতি বাৰু ঠিকে থাকে চলি আছে। বাৰু কোৱাচোন তুমি
মোৰো ঠিকে এই ই পৰহি যে হেৰি আহিছে যে গম পোৱা নে নাই তুমি।
পৰহি অ এ কলেজত ন।
অ সেইকাৰণে বজাৰ গৈছিলা চাগে ন।
নাই নাই সেইটো বাৰু হেৰি ঘৰৰ বজাৰ হয়। তোমাৰ পৰহি এই কি কয় ফ্ৰেচাৰ্চ আছে ন।
তাকে কি পিন্ধিবা?
এইটো মই মেখেলা চাদৰ পিন্ধো নে শাড়ী পিন্ধিলে ভাল হ'ব ভাবিয়ে পোৱা নাই মানে আৰু বহুত খিনি বস্তু মানে লব আছে বজাৰ। আহ যাব নেকি ফেন্ঞ্চি
যাম ফেঞ্চিৰ পৰা ল'বা নেকি মই মানে অনলাইনত দিছিলো হা এইটো মানে আজিৰ দেখাইছে তেনেহলে মোৰ মানে অনলাইনত আহিয়ে যায় আগতে হা কিন্তু আজি অহাই নাই আজি অহা নাই নাই মানে আকৌ আজি মৰ্ণিং মই চালো হা কেনচেল দেখাই দিছে এতিয়া মই এই কি কৰিম ফেঞ্চি যাব লাগিল সেইকাৰণে ভাব তোমাক ফোন মাৰি চালো মানে তুমি কি পিন্ধা নিপিন্ধা খবৰ ল‌ও এবাৰ
মানে আগৰ কেইটা শাড়ী বা মেখেলা চাদৰ কেইটাত তোমাৰ আগৰ ফ্ৰেছাৰত মোৰ পিন্ধা হৈছে বাৰ ফ্ৰেচাৰ হৈছেতো তেতিয়া পিন্ধা হৈছে কিন্তু এইবাৰৰ কাৰণে বেলেগ পিন্ধিম বুলি ভাবিছো সেইকাৰণে ভাবিছো। কিবা যদি আ বজাৰত যদি কিবা কালেকচন ওলাইছে নতুন শাৰী তেনেকুৱা ধৰণৰ পিন্ধিম বুলি ভাবিছোঁ। দিছো আৰু
সেই মইতো সদায় জানাই ফেচাত মানে নতুন নতুন লওঁ ন ত মই মানে অনলাইন চাই লও ফেঞ্চিৰ পৰা বেছিভাগ নল‌ও এ মই মানে ইমান দূৰ যাই থাকো ভাল নালাগে ন ত মই এই আগতে অৰ্ডাৰ দিলো দহ দিন আগতে ডেটটো আজি দেখাইছে কিন্তু আজি আকৌ অহাও নাই ফোনো কৰা নাই কেনচেল দেখাইছে সেইকাৰণে মই ভাবি আছো আৰু দি নথাকো কাৰণ এতিয়া আকৌ দেৰিকে আহিব ন কমপ্লেইন চমপ্লেন দিয়াৰ পি পিছো সেইকাৰণে মানে ম ভাবি আছো যে ফেঞ্চিত যাও নেকি তোমাৰ লগতে ফেঞ্চিৰ পৰাই লৈ লও
ফেঞ্চি যদি ভাল নোপোৱা ফেঞ্চিত এবাৰ যাই চাব পাৰো আমি আমি গনেশগুৰি বা আৰু তেনেকুৱা ধৰণৰ বহুত কেইটামান হেৰি আছে মল আছে তাতেও যাব পাৰো মানে ভাল ভাল কলেকশ্যচন আছে তোমাৰ তাতে মলবোৰত শাৰী চাৰি নাপালেও কিবা ভাল কালেকশ্যন যদি পাওঁ তেনেকে
তুমি যদি চিনি পোৱা লৈ যাবা চুন মোক মই মানে বেছি মানে বাহিৰৰ মানে শ্বপিং নকৰোৱে মানে বাহিৰত উওলাই কিনে মই অনলাইন অনলাইনে কৰি থাকো ন সেইকাৰণে আৰু অকল কি কাপোৰে কিনিবা নেকি পালাৰ চালাৰ নোযোৱা নেকি অলপমান ফেচিয়েল চেচিয়েল কৰিব
অ ফেচিয়েলটোতো যামেই মই ফাৰ্ষ্টততে ভাবিলো কাপোৰযোৰ কিনি লওঁ তাৰ পিছত তোমাৰ শিল একযোৰো লাগিব মানে মোৰ শিল আগৰ কেইটা পুৰণা হৈ গৈছে। তাৰ পিছত তোমাৰ কিবা গহনা চহনা প্ৰতি এনে সৰু সুৰা মানে নৰ্মেল চিম্পল টাইপ, পাও আৰু তেনেকে লম বুলি ভাবিছো আৰু ফেচিয়েলতটো কৰাব লাগিব
পাৱ ফেচাচ পৰা নাচিম হা আমি
অ অ আৰু গায়ক অ হেৰি আহিব নেকি? দিপ্লিনা বা আহিব নেকি?
ভালে হ'ব ন এ দিপ্লিনা আহে যদি তো পুৰা নাচিম আৰু
উম তাই তাইৰ গানবোৰ হম হুম তাইৰ গান বোৰ মই খুব ভাল পাও, মানে এনেও মানে তাইৰ যিমান, কেইটা গান আছে মই চাই থাকো। আৰু গায়কজনীকো মোৰ ভাল লাগে। তাৰ পিছত তোমাৰ
আৰু ভাল ভাল গায়িকা আছে। এতিয়া আমাৰ অকল দিপলিনা বাক হে মাতিব চাগে।
দিপলীনা বা আহিলেই ভাল হব দিয়া। আমিতো এনেও, পিছফালে ডান্সে কৰিব লাগে আৰু গান শুনি শুনি।
অ অ তাকেই।
কলা যে বজাৰৰ পৰা লো তুমি বজাৰ চজাৰ কৰিয়ে ললা নেকি, এতিয়া মই বাৰ চিন্তাত পৰি গৈছিলো। দেৰিকে মই কাৰ লগত যাম।
নাই নাই, অ সেইটো তোমাৰ ঘৰৰ বজাৰ হয়। অ তুমি যোৱা যদি ওলোৱা নহলে আধা ঘন্টামান পিছত যাওগে আমি।
এক ঘণ্টা মানৰ পিছত যাওঁ দিয়া। মই মাত্ৰ মানে আহিলোহে ঘৰত হা। নে পেডিকৰ কৰাব গৈছিলো। সেইটো কৰাই কিনে ঘৰত ত আহিলোহে জাছ, একঘণ্টা মানৰ অলপ ৰেষ্ট চেষ্ট লৈ যাওঁ আৰু এক ঘন্টামান ৰখা। তাৰ পিছত গৈ আহো আৰু। তোমাৰ মানে তুমি কেনেকুৱা কালাৰৰ শাৰী বা মেখেলা ল'বা?
মই আহ যদি মানে বগা ৰঙৰ পাওঁ তেতিয়াতটো ভালে। নহলে, অ হেৰি ল'ব পাৰিম কলা ৰঙৰো ভালেই লাগে এ দিয়াচোন।
ম কলাটো ছবে পিন্ধে। তুমি বগাটো লোৱা, তোমাৰ তাতে ভাল লাগিব। তোমাৰ কালাৰটো লগ মিলি যাব।
অ অ তাকে ভাবি আছো ৰ, মানে ডিজাইন টোও ভাল লাগিব লাগিব দিয়াচোন।
টুইনিং কৰো ব'লা, মানে চেম চেম পিন্ধো ব'লা।
অ অ, চেমে পিন্ধিম দিয়া।
চেম মানে এনেকুৱা চেম নহয় যে কাপোৰ খ কাপোৰটো চেম লওঁ। হেৰি কৰো অ, ধৰা মেখেলা নি পিন্ধো দিয়া। হেৰি পিন্ধো শাৰী পিন্ধো বলা। তুমি বগা কালৰ শাৰী এটা ধুনীয়াকে কিনা, মইয়ো বগা কালৰ শাৰী এটা ধুনীয়া কিন্তু, তেনেকে যাও তেনেকে পিন্ধি কিনে যাম আৰু। আৰু এইবাৰ ফুল লগাম হা আমি, তুমিও খোবা বান্ধিবা কিন্তু।
অ অ তাকে ভাবি আছো। খোপাই বান্ধো, প্ৰত্যেকবাৰে মানে চুলিটো এৰি দিওঁ ন। এই এতিয়া গৰমো লাগি আছে, মই তাকে ভাবি আছো হেৰি কৰো, খোপাই বান্ধো। আৰু আৰু তাতে কিবা কিবি খাবানে?
খাৱ তো কলেজৰ পৰা খোৱাত কয়। কিন্তু আমি বাহিৰত ৰেষ্টুৰেন্টত যাম। এতিয়া মানে, ইমান দাম মানে মই মানে ভাবিছো অ' পাঁচশ ছয়শ মানৰ, শাৰী এখন যদি লও, মানে সেইবোৰ মানে কলা হৈ- আৰু সেনেকুৱা শাৰী মানে বহুতে ল'ব ন। হাজাৰ বা বাৰ শ মানৰ শাৰী এটা লম, যাতে একদম মানে জিলিকি উঠে আৰু।
হম হম।
ৰে চকুত পৰে যাতে, তেনেকুৱা এ এখন সানি লম আহ আৰু আহ সিটো শাৰী পিন্ধি কিনে অকল কলেজত ফটো উঠিলে এইটো নহ'ব ন। হ এখন কেফে বা ৰেষ্টুৰেণ্ট জাম দিয়া।
অ' মই ময়ো সেইটোৱে কলো হয় যে, অ' ভাল ৰেষ্টুৰেণ্ট এখন গৈ কেনে মানে আমাৰ ফ্ৰেচাৰ,
ধুনীয়া এ কেফে এখনতে যাম বদিয়া তেতিয়া মানে পিজ্জা কফি চফি লৈ কিনে ফটো উঠিব পাৰিম আৰু সেইবোৰ ফটো উঠাব পাৰিম।
অ' তাকে ভাবিছো মানে। ফ্ৰেচাৰ তোমাৰ গধূলি মানে শেষ হ'ব গধূলি ফেচাৰ চেচাৰ শেষ হোৱাৰ পিছত তাচত আমি ধুনীয়াকে মানে বন্ধু বান্ধৱী কেইজন লগ হৈ কিনে অকল দুইজনে গ'লে ভাল নালাগিব।
নাই তইজনে নাযাওঁ‌। আমি ফলচতে উঠিব লাগিব ন।
হা
সেইকাৰণে চবে মিলি কিনে যাম কাৰণ অকল কলেজতে যদি ফটো উঠো শাৰীখন অক এখন দুখন হে ফটো ল উঠিব। আৰু যদি আমি কেফে চেফে যাই ফটো উঠো তেতিয়া বহুত ভাল ভাল ফটো আহিব আমাৰ।
অ' এনে ভাল কেফে ক'ত আছে? উজান বজাৰৰ শিপিনীয়ে আছে চাগে মই জনাত।
অ' আৰু গণেশগুৰিতো বহুত কেফে আছে। আৰু আমাৰ ইয়াতে এখন আছে ৰ'বা। বিট এণ্ বাইন কেফে এখন আছে। বাইট এণ্ড বিন্চ নেকি? কেফে খন আৰু এটা আছে। ডিমচ এ নাই সেইখন বহুত ধুনীয়া জানা তাতে ফটো উঠিব বহুত ভাল।
অ' তাতে মানে এনে আমাৰ ওচৰতো কেইখনমান কেফে আছে। কিন্তু তাৰে দাম বোৰ তোমাৰ তুলনামূল ভাৱ বহুত বেছি এটা কফিতে তোমাৰ চাৰিশ পাঁচশ লাগি যায়। সেইকাৰণে মই ভাবিছো
নাই নাই এইকেইটা বহুত বাজেট ফ্ৰেণ্ডলি হয়।
মই সেইকাৰণে ভাবি আছো যে তেনেকোৱা কিবা। ধৰা কম দামত পোৱা মানে অকলতো আমি কফিয়ে নাখাওঁ। কিবা কিবি আৰু খাব লাগিব ন সেইকাৰণে ভাবি আছো ভাল কেফে এখন ধৰা অ' জাগাখনো ভাল হয়। আৰু আমি বস্তু খিনিও মানে আমাৰ গোটেই কেইজনৰ বাজেটত আহি যায়। তেতিয়া হলেতো চবোৰে ভাল হ'ব দিয়াচোন। সেইকাৰণে তেনেকে ভাবি আছো আৰু ফ্ৰেচাৰছৰ কাৰণে যিহেতু আমাৰ ইমান খিনি খৰচ হবই তোমাৰ এতিয়া কাপোৰ কিনো সৰজ হ'ব শিল চিল আৰু গহনা পাতি অলপমানো গহনা পাতি মানে কি একদম নৰ্মেল আৰু সেইখিনিটো তোমাৰ খৰচ হবই তাৰপিছত তোমাৰ এতিয়া পাৰ্লাৰতো যাম পাৰ্লাৰত কালি যাব নেকি?
অলপ কালিয়ে যাম কাৰণ পৰহি আছে ন। আজি আমি ধৰা শাৰী এখন কিনিলো।
উম
আৰু শাৰীখন কিনাৰ পিছত চিলাবতো দিব লাগিব এদিনতে চিলাই দিব মোৰ চিনাকি মানেৰে দৰ্জি এটা আছে হা ওচৰতে আছে অ এদিনতে দি দিব মানে এ স অলপ পইচা বেছি লয়। দেই এ এটা ব্লাছত মানে এক হাজাৰ টকা লয় আৰু এইটো কি কয় আহ অ বেছি হয় কিন্তু বহুত ধুনীয়া চিলাই খুব ধুনীয়া মানে তুমি- পিন্ধিলে মানে বহুত কমফৰ্টটো হ'বা আৰু ইমান ধুনীয়া চিলাই নহয় তুমি অকল- হলেও তাকে দিবা নেক্স টাইমৰ পৰা।
অ অ
শুনা আমি উম দিলো নহয় সেনেকে কাপোৰযোৰ আজি আনি আজিতে দিম হা আমাক কালি মানে দি দিব ৰাতি আৰু কালি আমি দিনত আমি যাওঁ বলা পাৰ্লাৰত তেতিয়া মানে মোৰ মানে অলপমান চুলি খিনিও মানে হে কৰিম স্পা কৰিম আৰু ভাবিছো কেৰাটিন কৰি লও কি চুলিখিনি ষ্টেট লাগি থাকিব ন
অ অ তাকে ময়ো ভাবি আছো মোৰো চুলিখিনি অলপমান বেলেগ মই ভাবি আছো যে মোৰ চুলিখিনি অলপমান ভালকে কাটিয়ে লওঁ মানে তলৰ পিনে হেৰি ছে তো
কাটিবা আৰু তোমাৰ চুলিখিনি মানে কাৰ্লি টাইপ ন সেইকাৰণে তুমি মানে ষ্টেট কৰি দিয়া এইবাৰ ভাল লাগিব
ষ্ট্ৰেইট অ তাকে মানে ষ্ট্ৰেইট কৰিলে নাহাজিব নেকি মোৰ লগত
সাজিব কিয় নাসাজিব
মানে এনে এবাৰ চাই ল'ম ষ্ট্ৰেট কৰিলে সাজে নে নাখাজে তাৰ পিছত মানে কৰি দিম আৰু ঠিক আছে
আৰু তুমি যে কলা এয়া পইচা বেছি লয় আমি মানে আমাৰ ইয়াতে মানে দুটা কেফে আছে হা মই যে তাম কেইটা ক'লো অ বাইডেন বিনচত যদি তুমি যোৱা তাতে মানে অলপ দামতটো বেছি কিন্তু জাগাত টো ইমান ধুনীয়া ন ফটো উঠিব বহুত ভাল মানে চাইও ফালে ফটো উঠিব পাৰা তুমি ইমান এষ্টেটিক এষ্টেটিক ফটো উ উঠে আৰু ড্ৰিমছেনলে নাইটত যদি যোৱা পুৰা বাজেট ফ্ৰী হ'ব তুমি পিজ্জা আটা দাম হল এশ টকা সেনেকুৱা টাইপৰ পাবা। আৰু কফিৰ দাম কি কিমান মান চাগে আশী টকা মান চাগে এনেকুৱা ইমান বেছি দাম নহয়।
উম তাকে তাকে মই ভাবি আছো যাম বুলি
অহ
ভাল লাগিব কিন্তু আমি বহুত ফূৰ্তি কৰিম সেইদিনাখন পৰখিদিনাখন কাৰণ এদিনেতো পাম ন আমি ভালকে সময়ে নাপায় এনেহলে লগৰবোৰে। অহ অহ সেইটো কাৰণে ভালকে যাই কিনে চবকে কৈ ল'বাচোন গ্ৰুপত চবকে মেছেজ দিব চবকে আহিব দিবা
চবেতো আহিব তাতে তোৰ